হেল্ল,
হেল্ল' কি কৰি আছে
কি কৰি আছা
মই এনে আছো বাৰু তুমি অ তুমিও এনে আছা
অ মই এনেই আছো
অ ভাত খালে
আহ খালো ভাত অ এতিয়া তোমাৰ কেনেকুৱা চলি আছে
ঘাদ
অ তুমি এতিয়া আ চাও তোমাৰ ভিডিঅ'জ বোৰ তুমি কন্টেন্ট বনোৱা ভাল লাগি চাই
অম অ ময়ো দেখিছো আৰু তোমাৰ ভিডিঅ' বোৰ তুমি নতুন এটা বেগ এ তাৰ ভাল লাগিছিল ন বেগতটো বহুত ধুনীয়া লাগিছে দেই বেগতটো।
অ মই চ বিচাৰি আছো আৰু পাও বুলি তোমাৰ নিচিনা তুমি যেনেকে কাপি কবোৰৰ পাই থকা
অ-অ-অ তোমাক তোমাৰ যদি কৰো মন আছে মোক কবা মানে আমি মই। তোমাক দেখাই দিম বাৰু মানে তোমাক কৈ দিম কেনেকে কি কৰে বাৰু তুমি টো নতুন নতুন চু ৰু কৰিছা ন এইটো কন্টেন্ট ক্ৰিয়েচন টো।
অ
অ' ভালে মানে নতুন-নতুনতে তুমি ইমান ভাল বেগ এটা পাইছা সেইটোতো ভালেই দেই মানে তুমি বহুত ভালকে ভিডিঅ' বনাইা ছা তোমাৰ সেইটো ভডিঅ' টো মোক বহুত। বহুত ভাল লাগিছে।
তোমাক ব্ৰেণ্ডটোও মানে ভাল ভাল লাগিছে বুলি কৈছে চাগে ন।
ব্ৰেন্ডটো ভাল পাইছে।
অ-অ ভাল হৈছে ভিডিঅ'টো
অ' তোমাৰো ভিডিঅ' বোৰ চাই ভাল লাগে ইমান ভাল-ভাল কাপোৰবোৰ পোৱা।
অ' মানে ব্ৰেন্ড বোৰেতো দিয়ে বাৰু এতিয়া তুমিও পাৰিবা তুমি এ কন্টেন ক্রিয়েচন কৰিছা ন তোমাৰ নতুন নতুন হৈছে ত তুমিও তোমাৰ ব্ৰেড বোৰে তোমাক দিব। অ' তুমিও ষ্টাৰ্ট কৰা দেই এই টো কন্টেট। ক্ৰনত মানে বহুত ভাল আৰু তুমি মানে কা ব্ৰেণ্ডছ বোৰৰ মানে ব্ৰেণ্ডছ বোৰে তোমাক প্ৰডাক্চ দিয়ে তাৰপিছত এতিয়া। তোমাক পইচাও দিয়ে এতিয়া তুমি মানে এইটো বেগতটো তুমি কি বাৰটাৰ কৰিছিলা নে পেড কৰি। কৰিছিলা।
মই এইটো বাৰডৰ কৈছিলো মই বিচাৰি আছো কি? পেট পা বল
অ-অ পেড পেডটোও কৰিবা হা মানে কন্টেন্ট ক্ৰিয়েচনত। তুমি ভিডিঅ'টো দিয়া ত তাত মানে তুমি পেডটো কৰিলে মানে তোমাৰ ভাল। তুমি পেটটো কৰিবা মানে বেছি ট্ৰাই কৰিবা। পেডটো কৰা আৰু যদি বাৰটাৰ কৰিছা মানে ডাঙৰ ডাঙৰ ব্ৰেন্ড যোন বোৰ হয়। সিহতৰ লগত বাৰ্তাৰ কৰিলে একো নাই বাৰু সিহঁতৰ লগত বাৰ্তাৰো কৰিব পাৰে সিহঁতক। প্ৰডাকচনো ভাল ন অ',
অ' সেইটোয়ে তুমিতো পেইটো কৰা বাটাৰো কৰা ন।
অ' মানে অ মানে সেইটোয়ে আৰু মানে অ বেলেগ বেলেগ আহে আৰু বাৰ্তা আহিলে। বার্তা টো কৰো পেডটো থাকিলে পেডটো কৰো কিছুমান বেন্ড চে বার্তা বুলি। কয় কিন্তু তুমি মানে সিহঁতৰ লগত নেগচিয়েট কৰি পেলাই ক'ব পাৰা কি তুমি বাৰ্তাৰ নকৰাকে মানে। কিছুমান কিছুমান থাকে যোনটো বস্তু বোৰ তুমাৰ ইউজ নাহে কিন্তু তুমাৰ যদি ভিডিঅ' বনাব। তুমি ভিডি' বনাব পাৰিবা আৰু সিহতক কবা তুমি মোক পেমেন্ট এটা দিয়া ন তেতিয়া সিহতে পেমেন্ট টো। দিব তেতিয়া তুমি মানে সেইটো এ এটলিষ্ট তুমি হেটো পইচা টো তুমি কিবা কামত। লগাব পাৰিবা ন।
অ' সেইটোয়ে চাও তোমাৰ ভিডিঅ' ভাল লাগে ছায়।
অ' আজিকালিতো আজিকালিতো মানে। কন্টেন ক্রিয য়েচন তুমাৰ বাহিছে আৰু চব মানুহে কৰিছে ভালো হয়ছে। চবে নিজৰ নিজৰ আহ নিজৰ নিজৰ নিচত কৰে ন। তুমিতো এতিয়া এ কোনটো। কি-কি সেইটোত মানে তোমাৰ কি অ নিজ হয় মানে কি ওপৰত। তুমি মানে কনটেন্ট ক্রিয়েট কৰিছা এতিয়া।
এতিয়া লেতো মোৰ বিউটি ট্ৰেভেল এইবোৰে কৰি আছো।
অ' ভালে দিয়া মানে তুমি এ মানে মানে চব আৰু ন তুমি এটা ফেশন। হয় আৰু মানে বিউটি কন্টেট ক্ৰিয়েটাৰো হয়। অ ট্ৰেভেল কনটেন্ট ক্ৰিয়েটৰ হয় মানে ভাল আৰু ন চব কৰিলে মানে চব ফালে। কৰিলে মানে ভাল আৰু তুমি মানে কনটেন্টে ক্ৰিয়চন কৰতে লাভ আছে দেই কিন্তু
অ' পইচাও পাই আৰু এনে এনে বস্তু বোৰো পাই যায়।
অ' বস্তুবোৰতো পাই মানে ভাল ভাল বস্তুও হয় মানে ব্ৰেণ্ডছ বোৰ ভাল হয় ন।
অ' সেইটোয়ে আৰু
অ',
আৰু তো মানে এতিয়া কনটেন্ট ক্ৰিয়েচনত তো জাষ্ট চুৰু কৰিছা তোমাক। কেনেকে লাগিছে এইটো কৰি।
ভালে পাইছো লাইক ফ্ৰিয়তে বস্তু পাইছো। তাৰপিছত বনাইো ভাল লাগিছে অ নতুন এক্সপিৰিয়েঞ্চ কৰিছো। ভাল লাগে।
অ-অ, মইও মানে তুমি মানে কাক দেখি মানে তোমাক মন গ'ল কি তুমিও মানে কন। টো মানে চুৰু কৰিবৰ কাৰণে।
অ' মোৰ ফেন এজনী আছে।
অ',
অ' তাই বহুত ভাল ভিডিঅ' বনাই।
অ' মানে আজিকালি তো মই-মই মানে অ' মানে কনটেন্ট ক্ৰি ক্ৰিয়েতৰ এজনি আছিলে অনলাইন মই তাইক দেখিছো তাৰপিছত তাই মানে ইমান ধুনীয়া ভিডিঅ' বনাই তো মোৰো মন গ'ল ন বনাব কাৰণে। ত মইও তাইক দেখিয়ে বনাইছো বাৰু।
ম নিজস্ব ফ্ৰেণ্ জনীৰ পৰাই মানে ইনফ্লয়েঞ্চ হৈ পাই বনাওঁ।
অ-অ সেইটয়ে ভাল দিয়া মানে ভাল বস্তু কি-কি চাহ?
অ' সেইটোয়ে।
আৰু কনটেণ্ট ক্ৰিয়েটৰবোৰতো মানে বহুত ইভেন্টছবোৰো হৈ থাকে ন।
অ' এতিয়াও গুৱাহাটীতো এটা ইভেন্ট ইভেন্ট এটা আছে বোলে।
অ-অ তুমিও পাইছা ন।
অ' পাইছো।
অ-অ মই ধাক ভাবিছো মানে এইটো মানে তাতো মানে চব কন্টেন্ট ক্ৰিয়েটৰ বোৰক মাতিছে। অ' মানে যাব পাৰি ন আমি যেতিয়া মানে একেলগে যাব পাৰি মানে কন্টেন্ট ক্ৰিয়েটাৰ যিমান আছে সবকে লগ। মানে চবৰ পৰা আমি নতুন নতুন শিকিব পাৰিম এতিয়া চবতো বেলেগ বেলেগ কন্টেন্ট ক্ৰিয়েচন কৰে। অ' তোমাক মানে কোনটো বেছি ভাল লাগে আৰু কনটেনট ক্ৰিয়েচনত মানে কোনটো বস্তুতটো বেছি ভাল লাগে লাইক ফেশ্বনতো ভাল লাগে। কেনে বিউটিটো ভাল লাগে নে তোমাক কি বস্তুটো ভাল লাগে।
ফেশ্বন এইবোৰে ভাল পাওঁ।
অ' ফেচনটো ন অ মানে। তাত মানে নতুন নতুন তুমি ডিজাইনৰ কাপোৰ পোৱা ন। ত' সেইটো সেইবোৰ নতুন নতুন ট্ৰাই কৰিও ভাল লাগে।
অ' ফান লাগে নিজকে মানে ভাল লাগি যায়।
উম-উম মানে কনটেনট ক্ৰিয়টড লা আছে দ মানে বো যেতিয়া বস্তু দিয়ে এতিয়া কিছুমান কিছুমান। জুনতু ট্ৰেভেল কনটেন্ট ক্ৰিয়েতৰ সিহঁতৰ তো মানে সিহতৰ তোক কিছুমান ব্ৰেণ্ড। কেমেৰা বোৰো দিয়ে ন কেমেৰা দিয়ে। তাৰপিছত মানে ঘুৰিবৰ কাৰণে সিহতক মানে ষ্টে বোৰ প্ৰভাইড কৰি দিয়ে ন।
সিহঁতে গোটেই ট্ৰেভেলটোয়ে মানে টিপছ ফিৰীয়ত কৰি ট্ৰেভেল কনটেণ্ ক্ৰেটাৰ থাকে।
অঁ সিঁহতক কনটেণ্টো দিলে, মানে ফ্ৰেঞ্চ বোৰে দিয়ে আৰু সেইটো কাৰণে ভাল মানে। সেইটোও কৰিব লাগে ন ভাল কন্টেন্ট বনাব লাগে।
অম মুইতাত কাৰণে ভাল কনটেম বনাব ট্ৰাই কৰি আছো।
অ কৰা কৰা মানে মইয়ো কৰিছো বাৰু এতিয়া ট্ৰাই কৰো আৰু ন কেতিয়ালৈ ভালকে যেতিয়ালৈ ভালকে নহয় আৰু।
উম তুমি তো ভালে কনটেণ্ট বনোৱা মিতো ইমান বস্তু পাইও আছা।
অ নাই মানে এতিয়াতো জাষ্ট মানে এতিয়া আৰম্ভ কৰিছোহে এতিয়া আৰু লাহে লাহে হ'ব আৰু
অ ভালেই। তুমিতো যাবা নেকি গুৱাহাটী ইভেণ্ট?
অ যাম বুলি ভাবিছো বাৰু অ মই আৰু এটা কথা তোমাৰ মাকো দেখিছিলো মই ত। তোমাৰ মায়ো ফুড কনটেন্ট ক্ৰিয়েটৰ ন ফুড ফুড মানে খানাবোৰ বনাই ন।
অ নাই ভিডিঅ'জ
অ তোমাৰ মাক কুকিঙৰ বহুত ভাল ভিডিঅ'জ দে, মানে মোৰ মানে চাই আৰু খাবলে মন যায় আৰু ইমান ধুনীয়া। ভডিঅজ বনাই
অ মায়ও মানে এইবোৰ কুকিঙৰ বহুত ইণ্টাৰেষ্ট আছে ন মায়ে এইবোৰ বনাই থাকি মানে মইয়ে খুলি দিছো কি তুমি কন্টেন্ট বনোৱা। য়া কুকিংৰ ইন্টাৰেষ্ট আছে যদি কণ্টেণ্ট বনাব লাগে।
অ তোমাৰ মাও যাব পাৰিব ন গুৱাহাটীত। মানে তোমাৰ মা এটা ফুড কন্টেন্ট ক্ৰিয়েটাৰ হৈ গৈছে তো তাতো মানে বহুত ভালে হ'ব তোমাৰ মা যাব পাৰিলে তোমাৰ মাও মানে বেলেগ মানুহক শিকিব ন তোমাৰ মাৰ পৰা।
মই মায়ে বিচাৰিলে তাত যাব পাৰে ভালে হব তেতিয়া।
অ তোমাৰ মাও যাব পাৰো মানে তাতো বহুত বেলেগ বেলেগ কন্টেন্ট ক্ৰিয়েটাৰ্চ বোৰ আহিব ন। যুনে ফেশ্বন বোৰ আহিব ট্ৰেভেলো আহিব ফুড বোৰো আহিব। এনে আমি চব ট্ৰাই কৰিব পাৰিম আৰু। এইটো যে ইভেন্টটো হয়, কনটেন্ট ক্ৰিয়েটাৰৰ কাৰণে যে এইটো যে ইভেন্টটো হয়। তাত মানে কিবা থিম দিছে নেকি।
থিমটো আছে নেকি মই ইমান চোৱা নাই ভালকে। বাট অ কিবা কিবি আছে।
অ মানে সেইটোয়ে এতিয়া যাবলৈ কিবা এটা থিম দিব চাগে অ চব কন্টেন্ট গানে সেই তে মানে এতিয়া কি কি থিম বা দিছে এইটো।
অ।
যিয়ে নহক মানে কন্টেন ক্ৰিয়েচন মানে ইছ ফন আৰু দে বহুত ভাল লাগে। সেই কৰি ন এইবোৰ ভিডিঅ' বনাই তুমিও ভাল পোৱা ন ভিডিঅ'জ বনাই।
কনটেন বনাই ভালে পাও, তোমাৰটো ভিউছো বহুত আহে কণ্টেনত।
অ ভিউজ মানে কিছুমানত আহে, কিছুমানত নাহে আৰু মানে ডিপেণ্ড কৰে। ন মানুহ বোৰে কি চাই ভাল পায়।
অ মানে কোনটো তোমাৰ বেছি বাঢ়ি আছে?
অ সেইটোয়ে এতিয়া মই তাকে চাই আছো এতিয়া মানুহ বোৰে যোনটো বেছি ভাল পাই তেতিয়া মই সেই এইটো লাইনতে কণ্টেণ্ট ক্ৰিয়েট কৰিম আৰু।
অ ঠিকেই তোমাৰতো আহে চবতে বিচ আহে।
চবতে নাই বাৰু, অহ
বনাই থাকিম এনেকেই কনটেন।
অ, এনেকে মানে বনাই থাকিলে ভাল আৰু ন। এতিয়া ঘৰ মানুহ বোৰো ভাল পাব তেতি- য়া।
বস্তুবোৰ পাল- লে আৰু যদি মই যদি নিজে যদি পইচা অলপ কমাও ন, এতিয়া ভাল এটা ষ্টুডেণ্ট হ- হৈ লৈ যদি অলপ যদি পঢ়িব পাৰিছো
এইটো ভালেই। দিয়া তুমি যেতিয়া গুৱাহা- টী ইভেন্টটোত যাবা মোক কবা হা। তেতিয়া আমি একেলগে যাম দিয়া।
অ, অ ক'ম মই আমি একেলগে যাম। আমি একেলগে কণ্টেণ বনাব পাৰিম।
অ, একেলগে মানে তাত যাই মানে ব্লগ এটা হৈ যাব আৰু ন'? আমাৰ কন্টেন এটা হৈ যাব। তাত, ব্লগ এটা হৈ যাব। আমি একেলগে যোৱা। অ দিয়া, হ'ব দিয়া, মই ৰাখিছো দিয়া। আঁ, দিয়া ঠিক আছে। বাই, বাই।